কি কৰি আছা?
মই এনেই বিচনাতে পৰি আছো। তুমি?
এ মই আছো বহুত দিন বোলো ফোন এটা কৰা নাই।
অ সঁচাকে আমি বহুত দিন কথা পতা হোৱাই নাই
উম হয় দিয়া। এই ইটো সিটো ব্যস্ততাতে থকা যায় আজিকালি উম বাকী খোৱা বোৱা কৰিলা
খোৱা বোৱা মানে সেই আজি ভাত খোৱা দেৰি মোৰ দিনত। তাৰপিছত এতিয়া সেই খোৱা নাই অলপ দেৰিকে খাম আৰু।
উম উম মই যে ভাত তেনেকে মানে ভাতোও নাখালো আজি গাখীৰকে খাই আছোঁ আজি ৰাতিপুৱাও এগিলাচ অ গাখীৰকে ৰাতিপুৱাও এগিলাছ খালো তাৰ পিছতে এফালে গৈছিলো। তাৰপিছত আহি লৈ পেলাই আকৌ ভাত দিছিলে খাবই মন নগল
অ কেতিয়াবা মন নাযায় খাবলৈ বাহিৰত কিবা খালা নেকি?
অ কি কৈ আছা
অ বাহিৰত কিবা খালা নেকি আজি?
খোৱা নাই।
অ
উম হয় দিয়ক
তাৰপিছত বাকী ঘৰত সকলোৰে ভালেই
উম ভালেই দিয়া সেই তাকে এতিয়া গাখীৰ অকণকে আকৌ মানে গৰমকৈ ঠাণ্ডা কৰিছো। মই বোলো তাকে খাম আৰু তোমালোক বোলো ফোন এটা লগাই লওঁ।
অ ভালে কৰি দাম মই আকৌ গাখীৰ খাই বৰ এটা ভাল নালাগে।
উম মানে গাখীৰো খাও বাৰু আগৰ পৰাই। এনেই সৰলিস্কদি খাও অ মানে ঘৰ গাখী সে কিন্তু মই এইবিলাক যে কিনি অনা পেকেট গাখীৰ খাব নোৱাৰোঁ।
অ মই কিনি অনাবোৰ হে খাও জানানে আমুল টো কিন্তু ঘৰৰ গাখী কিহে মই খাব নোৱাৰো আকৌ অভ্যাস কৰিব লাগিব কিন্তু।
এ মোৰ কিনি আনা গাখীৰ খালে কিবা এটা মই মানে গোন্ধ পাও মই আৰু মই একো টেষ্টো নাপাও মোৰ কিবা এটা বেয়া পাওঁ খাব নোৱাৰো মই বাহিৰৰ কাষি মানে
অ মই অভ্যাস কৰিব লাগিব অলপ এনেইতো অকমান বেয়া লগে খাই কাৰণে ইলাচি দি দি এনেকে খালে মানে চাগে অভ্যাসলে পাৰিম নেকি
উম উম
তুমি এতিয়া গাখীৰ খাই আকৌ ভাত খোৱা হব নাই পিছে ৰাতিলে
অ খাব লাগিব তাকে ভাত কেইটামানো খাব লাগিব।
লাগিব নহ'লে আকৌ।
উম জানানো কি বনাইছে গমেই পোৱা নাই?
অ চাগে
পাকঘৰত মানে মই যোৱাই নাই আজি তেনেকে। উম বাকী তোমালোকৰ কি বনাইছা আজি?
আমাৰ যি কোমোৰা ভাজি বনাইছিলে তাৰপিছত দিনৰে আছে চাগে সেয়া। এতিয়া আৰু কিবা এটা মানে কনিকে আমলেট কৰিব চাগে তেনেকৈ খাম আৰু বেছি আকৌ বনাই নাথাকে ৰাতি আৰু সেনেকে
অ এই ৰাতি তেনেকে বনোৱা নাযায় কেতিয়াবা মাংস চাংস বা আমি
অ সেয়াই আৰু কেতিয়াবা আলহী আহিলে বনোৱা হয় আৰু
মাছ- মাংস আনিলে মানে আমিয়ে বনাও মা মানে নবনায়।
আমাৰো সেই মাংস আকৌ বেছিকে দেউতাই বনাই মাতকে।
আহ
মই মই বনাও যদিও মই ইমান এটা ভাল বনাব নোৱাৰো।
উম মই আকৌ মো হাতৰ খিনি খাইহে ভাল পাওঁ
অ মই মোৰ বৰ এটা ভাল নহয় অ হাত মই কিবা যি কোনো বস্তু বনালেও মই বেছি মানে ভালকে বনাব নাজানো মোতকে ভালে বনাই আৰু মা দেউতাহঁতে সেইকাৰণে মই মানে বোৰ লাগি নাথাকো।
হয় দিয়া এ হয়ে কেতিয়াবা
কেতিয়াবা নিমখ চোকা হয়, কেতিয়াবা নিমখ কম হয়। চাও মোৰ মন নেযায় জানা মোৰ বহুত এলাহ মই বনোৱা কামতো বহুত বেয়া পাওঁ
অ মোৰ কিন্তু মনটো ভাল থাকিলে মই বনাই আকৌ বৰ ভাল পাওঁ।
ভাল পোৱা ন মোৰ এই বস্তুটো বৰ টান লাগে বনোৱাটো যে তো মানে বৰ অশান্তিদায়ক মানে মোৰ কাৰণে।
হ হ সে থাকেই কিছুমান গম পাইছা কিছুমান মে বনাই ভাল পায় কিছুমানে খাই ভাল পায়।
অ মই বাকী চব কাম কৰি দিম লাগিলে কিন্তু মই বনোৱাটো বৰ এলাহ লাগে।
মোক কিন্তু বনাবলৈ মোক চব যোগাৰ কৰি দিব লাগিব।
মোক কাহি বাতি ধুই বেয়া নাপাওঁ কিন্তু বনাই বেয়া পাওঁ।
উম মই আকৌ কাঁহী বাতি ধুই কৈ এইবোৰ একদম ভাল নাপাওঁ মোক খালি চব যোগাৰ কৰি যদি কাটি কৰি দিয়ে উম, বনাই দিম চব বনাই দিম এফালৰ পা
মোৰ বনাবতো লগীয়া হয়ে অকলে থাকিলেতো বাধ্য।
উম, হয় বাৰু এতিয়া অকলশৰীয়াকে থাকিলেনো এতিয়া বনাই খাবই লাগিব ন' হয়
অহ, হে এনেকুৱা কৰু এসাঁজ খাও দুহাঁজ নেখাওঁ তাৰমানে।
সেই তেৰিকা তেনেকুৱা নকৰে দেই।
মিলাই মেলি খাওঁ এবাৰেই বনাও দুই তিনিবাৰলৈকে খাওঁ পাৰিলে ৰাতিপুৱা যদি থাকি যায় সেয়াও পানী দি পেলাই খাওঁ। মুঠতে নষ্ট হব নালাগে লাগিলে বেমাৰ হৈ যাওঁ‌।
হয় দিয়া।
কাইট বাচিক মানে অৱস্থা নাইকিয়া হৈ যায়গে আৰু।
অহ নাই মই আকৌ মানে দালি ভাজি বনাম লাগিলে কিন্তু মই আকৌ গৰম ভাত নহ'লে মই খাব নোৱাৰো।
অহ, সেয়া হয় মোৰ নিজে বনালে একো আপত্তি নাই। বেলেগে বনাই দিলেহে আপত্তি মত ঠাণ্ডা ভাত খাব নোৱাৰো বেলেগে বনাই দিলে কিন্তু নিজে পাৰো।
অহ, এলাহত। হুম
অকলে থাকিলে পাৰি
উম, হয় দিয়া।
ৰন্ধা-বঢ়া কামটো বৰ ভাল পাই আকৌ বিশেষকে ছোৱালীবোৰে ভাল নোপোৱা ছোৱালী চাগে নায়ে নেকি
এই থাকে মোৰ মই এবাৰ মেম এজনী লগ পাইছিলো মোৰ মেমজনে কৈছে বোলে মই চব কৰি দিম বাচন ধুই দিম, কাটা- কুটাও কৰি দিম
অ', মোৰো হেয়ে মইও চব কৰি দিব মন যায়। কিন্তু বনাবলে আচ আচলতে বনাবলে কেলে মন নযায় সোৱাদে নহয় কি বনাম কোৱা। চোন ভালে নালাগে নিজে বনোৱা খিনি নিজে যদি খাব নোৱাৰো
অহ, বনাই থাকিলে তেতিয়া হেৰি হব মইতো বহুত সৰুৰ পৰা বনাইছো মই ক্লাছ এইটৰ পৰা মই বস্তু বনাব শিকিছো।
অহ, এনে ময়ো সেই প্ৰথম আৰম্ভ সেই মেগীৰ পৰাই কৰিছিলো।
অহ, মই মেগী পৰা নহয় মই মাংস নি
আলু- ভাজিৰ পৰা আৰম্ভ কৰিছিলো। মেগী-চেগি নিজে বনাই খোৱা হলো আৰু তাছত।
উম এতিয়া তো মই ৰাতি দেৰিকে ভাত খাও ন' তেতিয়া মই কে ধুনীয়াকে উঠি পেলাই ডাইৰেক্ট পিহনাত একদম আলু মাৰিলৈ একদম পুৰা পিয়াজ কাটি -কুটি লৈ ডাইৰেক্ট তাতে যদি অলপমান কনফৰ্ম নহ'লে বেচন লগাই দিওঁ- তেনেকে কিবা বৰা টাইপৰ এটা বাই পেলাই তেতিয়াহে ভাত
অহ কেতিয়াবা ভাল লাগে তেনেকে হা
সেটোৱে কেতিয়াবা মন যায় গৈ খাবলে তেনেকে
অহ শুনা না মোলৈ যে মানে ফোন আহি আছে তুমি গম পাইছা নেকি? কি মই চাইলেণ্ট কৰি থৈছো মোবাইলটো হ'লেও চোৱা আকৌ কি হৈছে জানো এইকেইদিন।
নাজানো এনে এবাৰ শুনিছিলো মানে। ভাইব্ৰেণ্ট হোৱা নিচি জানা কিন্তু নাই। শুনা এতিয়া নাই হোৱা এতিয়া হোৱা নাই।
অহ, মই কাটি দিলো ফোনটো। মই বোলো ইমান দিন কথা পতাই নাই আমি। কৰিম আৰু লাহেকে কল বেকটো কি কাৰণে বা কৈছা আও অথনি আৰু এজন কলেজৰ পৰাই কৰিছে কাটি দিছো হ'লেও লগ গৰে হয় মানে কিবা এনেব টাইমত কথা পাতিবও মন নাযায় অ
উম সেইটো হয় বাৰু দেই। মোৰ কিদ মানে মই কাৰো লগতে মোৰ কথা পতা নাই। মোৰ
অ মানে কিমাননো কামৰ কথা পাতিম হয় নাই কোৱাচোন কেতিয়াবা এনে তেও আৰু পাতিব মন যায় আৰু আমনিত লাগে কিমাননো এইটো কৰিম সেইটো কৰিম মন মন নাযায় মোৰ একদম মানে শুনিব মন নাযায় মই কাটিয়ে দিওঁ মানে ফোনটো আজিকালি
ম বেছি কেতিয়াবা মান আমনি লাগে মানে কেতিয়াবা মানে নিজেওতো অকমান শান্তি লাগে দিয়াচোন অকমান
কথা পাতিবলৈ যে উম অকল কিবা সুধিবলেহে নিজৰ দৰকাৰত ফোন কৰি থাকে মই আমনি পাই গৈছোগে আৰু সেইকাৰণে কাট-
একো নে আগৰ ইলেকশ্যন হ'ব এতিয়া নহয়
আহ তেতিয়া শান্তি আৰু
তেতিয়া ৰেহাই পাই যাবা
অ
তেতিয়া উম মানে এক্স জি এচ এইবোৰক মানে অকমান কেনেকুৱা থাকে মানে পষ্টবোৰ কেনেকুৱা হৈ যায় টেক্স বোৰ
তাহাঁতৰ এ একো তেনেকে নাথাকে আৰু এক খতম আৰু কাৰ্যকাল।
উম উম উম এইখিনিতে যি পাৰা আৰু উন্নতি অলপ কৰি লোৱা আৰু
সেইয় নাই কিনো আৰু
নাই মানে এতিয়া তোমালোকৰ বেতছ টোৱে বোলে কলেজৰ অলপমান এইখিনি কাম কৰিলে তেতিয়া মানে
এই আজিকালি জানানে কাম কৰিবলগীয়া তেনেকুৱা নাথাকেই। কাৰণ বহুত খিনি প্ৰিন্সিপালে নিজে অলৰেডি কৰাই থাকে এনেকে হাতত লৈ কৰিবলগীয়া কাম নাথাকিকেই কিবা কিবি পতা মেলা সেইটো বেলেগ কথা আৰু। ত এনে ডাঙৰ কাম হাতত বুলি কলে আজিকালি সেইবোৰ নাথাকে
মানে সেয়া অ ইউনিয়ন বৰ্ডিৰ মানে কামটো মানে এনেক াই হৈ যায়গৈ এ ফাংচন পতা তাৰ পিছত কালচাৰেল বস্তু খিনি হেন্দেল কৰা।
ষ্টুডেন্টৰ মাজতে থকা হয় ছাত্ৰ ছাত্ৰ মাজতে বাকী আজিকালি ইমান এইবোৰ হেদেক নাই অ সেইবোৰতে অকমান আৰু।
উম সেইবোৰ হেন্দেল কৰিব দিয়ে আৰু উম উম ত
বাকী তেনেকে ডাঙৰ কাম আজিকালি নাথাকে
হয় দিয়া। ৰেলি চেলি হলে তাৰ মানে এনেকুৱা আহ মানে গোটেই বস্তু বস্তু খিনি নিয়মীয়াকে লৈ যোৱা সেইখিনি বস্তু চাগে উম
দায়িত্ব কিছুমান দিয়ে আৰু দায়িত্ব দি দিয়ে কৰিবলে কিন্তু হ'লেও আজিকালি মানে নিজে কিবা এটা বোলে এইটোকে বনাও এনেকাে কামৰ হাতত লব লগীয়া কে তেনেকে ন থাকে আকৌ চব বনাই চব আচলতে ভালেই হ'ল আজিকালি কিমান সুবিধা কৰি দিলে আৰু কি অ পানীৰ সুবিধা ভাল আজিকালি ন? কলেজ বোৰত, সকলো দেখাতে ভালে কি নাই মানে চব আছে। আমাৰতো জিমৰলৈকে আছে।
হয় অ তেতিয়া সেইবোৰ ভালেই তেতিয়াহ'লে আৰু ইউনিভাৰ্চিটিখন তোমালোকৰ পৰা কিমান দূৰ হয়
অ পঞ্চল্লিশ মিনিট মানহে লাগে বেছি দূৰ নহয়
অ অ মোৰ লগৰ ছোৱালী এজনী ইউনিভাৰ্চিটিটো মানে তাই দুবছৰ কৰি আহিছে তাতে
অ আমাৰ সেই কামতহে কেতিয়াবা যোৱা হয় কিবা কিবি জমা দিব লগীয়া থাকিলে। এ, ধৰা ইণ্টাৰ কলেজ হৈছে কিবা হৈছে। তেতিয়া এনেই ইমান যোৱা নহয় ইউনিভাৰ্চিটিলে কামত লৈ যোৱা হয় যে কাম লৈ এনেকুৱা হয় তাৰমানে দৌৰা-দৌৰিকে সোমাও আৰু গুচি
হয়, দিয়া।
মই ফোন টো কৰি লও ৰবা দেই। কি, কাৰণে বা কৰিছে, তাৰপিছত মই তোমাৰ কল বেক কৰিছো। অ, ঠিক আছে অ।
আ।